শুনিছেনে? অ, কি কৰি আছিলা?
এনে ভাত চাত খাই ৰাস্তা ফালে অকমান ওলাই আহিছিলোঁ
অ অ অ বাকী ভাল নে
বাকী ভালে ভালে। তোমাৰ?
অ', মোৰ ভালে ভালে ভালে। বাকী ভাত-পানী খালা নেকি? হয়, হয়, হয়, হয়। মইও খালোঁ, এই খাই অকণমান ওলাই আহিছোঁ এইফালে। অ' বা কি পঢ়া শুনা কেনে চলিছে?
পঢ়া-শুনা চলিছে, ঠিকে-থাকে চলিছে।
অ' অ', অহ, মোৰ ভাগৰ তোমাৰ এই পৰীক্ষা চলি আছিলে, পৰীক্ষা আদায় হ'ল, এতিয়া আছোঁ আৰু।
অ', অ'।
অহ, তাৰমানে মই কথা এটা অকণমান আলোচনা কৰিবলৈ বিচাৰিলোঁ মানে অকমান মোৰ ভাগৰ প্ৰয়োজন আছিল।
অহ, কোৱা চোন।
এই মানে তোমাৰ এই ব- বৰ্তমান সময়ত আমি, মানে এইবিলাক যিমানবোৰ এতিয়া তোমাৰ, আগতেতো জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিছিলোঁ, হয় নে?
হয় হয় হয়।
কেৰাচিন তেলৰ পৰা ধৰি পেট্ৰ'ল, ডিজেল আ' এইবিলাক যিমানটো ব্যৱহাৰ কৰিছিলোঁ।
উম, হয়।
এতিয়া আ তাৰ পৰিৱৰ্তে এতিয়া আমিতো বহুত ব্যৱহাৰ কৰোঁ। অ', মানে বেলেগ ধৰণৰ সেই ব্যৱহাৰ ৰক ধৰা আজিকালি ইলেক্ট্ৰিচিটি, সৌৰ শক্তি আহি গ'ল, হয় নে নহয়?
উম, হয়, হয়। হয়, হয়।
যোনবিলাক গেছৰ হেৰিয়ত চলে যে। প্ৰাকৃতিক গেছ চি এন জিত চলে। সেইখিনি কম্প্ৰেস্ক এস্কচেল গেছ।
হয়, হয়, হয়।
সেইটো অ' মানে পাতিম বুলি ভাবিছিলোঁ। এতিয়া প্ৰথম কথা, তোমাক মই সুধিব বিচাৰিছোঁ, আমি জীৱাশ্ম ইন্ধন যিমানবোৰ ব্যৱহাৰ কৰিছিলোঁ আগতে- পেট্ৰ'ল ডিজেল, খৰিৰ পৰা ধৰি, যিমানোৰ পৰম্পৰাগত শক্তি ব্যৱহাৰ কৰিছিলোঁ- খৰি আ' কেৰাচিন, এইবিলাক জিমানো ব্যৱহাৰ কৰিছিলোঁ- সেইবিলাক আৰু আমাৰ বৰ্তমান ব্যৱহাৰ কৰা সেইখিনিলে আমি যাম বাৰু। প্ৰথমতে তুমি কোৱা, এই জীৱাশ্ম ইন্ধনবোন ব্য- ৱ্যৱহাৰ কৰাৰ ফালৰ পৰা আমাৰ কি কি মানে, সমস্যাৰ সৃষ্টি হৈছিলে বা আমাক কি কি অপকাৰ কৰিছিলে?
আমি তেতিয়াৰপৰা জীৱাশ্ম ইন্ধনবোৰ সৃষ্টি, ব্যৱহাৰ কৰাৰ কাৰণে আজিকালি- আজিৰ দিনত বহুত পলিউচন হৈ গ'ল মানে। আমাৰ। যেনেকে এই দিল্লীত দেখিছা? দিল্লীত যেনে- কে এইবোৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা বা গাড়ী মটৰৰ পৰা ধৰি কম ফেক্টৰীচেক্টৰীৰ পৰা ওলোৱা ধোঁৱৰ পৰা এই বহুত মানে প্ৰদূষণ হৈ গ'ল। সেইটোৱে মই ভাবোঁ, ইয়াৰ অ' জীৱাশ্ম- ইন্ধনটো ব্যৱহাৰ কৰিব নালাগে ইমান দেশত অধিক পৰিমাণে।
প্ৰথম কথা তুমি যোনটো ক'লা যে সেই কিহৰ সৃষ্টি কৰে প্ৰদূষণৰ সৃষ্টি কৰে বুলি ক'লা ন?
হয়, হয়।
হয় প্ৰদূষণ। এতিয়া জীৱাশ্ম ইন্ধন প্ৰথম কথা, জীৱাশ্ম ইন্ধন আমি যেতিয়া ব্যৱহাৰ কৰোঁ।
হয় হয় হয়।
এতিয়া তাৰ পৰা নিৰ্গত ধোঁৱা- বা শেষত ৰ, প, ৰৈ যোৱা অৱশিষ্ট। যেনে তুমি ধৰা এতিয়া আমি যদি- খৰি ব্যৱহাৰ কৰোঁ, খৰি ব্যৱহাৰ কৰিলে তাৰ পৰা আমি যি- আ যিখিনি আমি আ তোমাৰ ধৰা থাকি যাব শেষত অ' ছে-ছাই বা এঙাৰ বা কি যাব সেইখিনি। আকৌ তোমাৰ তাৰ পৰা নিৰ্গত কাৰ্বন- ডাইঅক্সাইড, আকৌ পেট্ৰ'ল পুৰিলে ওলোৱা তাৰ পৰা দুৰ্গন্ধ। তাৰ পৰা ওলোৱা ধোঁৱা। এইবিলাকে প্ৰথম কথা পৰিৱেশ বিনষ্ট কৰে। আমাৰ শৰীৰৰ বাবে অ' অপকাৰী। বায়ু প্ৰদূষণ কৰে মাটি প্ৰদূষণ কৰে। সেইবিলাক আছিলে আমাৰ ধৰা পেট্ৰ'ল, ডিজেল এইবিলাকৰ কথা আৰু দ্বিতীয় কথা আমি এটা থা পাইছিলো যে জীৱাশ্ম ইন্ধন কেতিয়াও এটা সদায় লিমিটেড হয় মানে হয় ন নে নহয় বাৰু এতিয়া তুমি ধৰা এতিয়া কেৰাচিন তেল এতিয়া কেৰাচিন তেলৰ এটা তুমি কোৱা হন ইমান আগৰ পৰা আমি কেৰাচিনতেল ব্যৱহাৰ কৰি আহিছিলোঁ আজি এতিয়া কেৰাচিন তেল ব্যৱহাৰ কৰিব কাৰণে আজিকালি নোপোৱা হলো বা পৰিমানটো খুব কমি গ'ল কিয় কমি গ'ল বুলি ভাবা তুমি?
হয়।
তুমি কিয় কমি গ'ল বুলি ভাবা সেই বৰ্তমান সময়ত ইমান কেৰাচিনতেলটো?
কাৰণ আমাৰ ব্যৱহাৰ কৰাটো হাৰ টো বহুত বৃদ্ধি পাই গৈছিলে।
যেতিয়া আমাৰ ব্যৱহাৰটো বৃদ্ধি হৈ গ'ল হাৰটো তাৰ সেইসমূহ যিহেতু জীৱাশ্ম ইন্ধন মাটিৰ ভূগৰ্ভৰ তলৰ পৰা আহৰণ কৰা হয় গতিকে সেই ক্ষেত্ৰত কি হৈ গ'ল আমাৰ তাৰ উৎপাদনটো কমি গ'ল কাৰণ যিহেতু সৃষ্টি হবলৈ বহুত সময় লাগে এতিয়া তুমি পেট্ৰল, ডিজেল তুমি মোক এটা অকমান দূৰদৰ্শী চিন্তা দিয়া যে এতিয়া বৰ্তমান আমি পেট্ৰল-ডিজেলৰ যে ব্যৱহাৰ কৰো ভৱিষ্যতে এনেকুৱা কি হবলৈ গৈ আছে পেট্ৰল- ডিজেলৰ আহ হেৰিটো নাইকিয়া হ'ব গৈ আছে নেকি? অস্তিত্ব নাইকিয়া হ'ব গৈ আছে নেকি কেনে হ'লে কেনেকুৱা ধৰণৰ গাড়ী বা ইন্ধন যান চালিত যন্ত্ৰ আহিব সেইখিনি মোক কোৱাচোন?
হয়-হয় মানে পেট্ৰল- ডিজেলটো আমাৰ বিলুপ্ত হবলৈ গৈ আছে। কাৰণ কেইদিনমানৰ পিছত চাবা তোমালোক তুমি মানে আমি নকও আমাৰ পিছৰ প্ৰজন্মই পেট্ৰল -ডিজেল তুমি মিউজিয়ামত চাবলগীয়া হ হ'ব পায়
হয়-হয়- হয়- হয়
পৰিস্থিতিলৈ গৈছে আৰু আমাৰ এতিয়া সেই গাড়ী-চাড়ী দেখিছোঁ। এতিয়া ই ভি ই ভি উলিয়াইছে ইলেক্ট্ৰনিকৰ হেৰি অ ইলেক্ট্ৰ'নিক গাড়ী বাইক এনেকা উলিয়াইছে, সেইটো বহুত ভাল পদক্ষেপ মই মোৰ মতে
হয়, হয়। এতিয়া আ এতিয়া তুমি বিকল্প হিচাপে এতিয়া ক'লা যে পেট্ৰল ডিজেলৰ বিকল্প হিচাপে ইলেক্ট্ৰ'নিক ইলেক্ট্ৰ'নিকছৰ কথা কৈছা ন' যে বেটেৰী সেইখিনিৰ কথা আচলতে বৰ্তমান সময়ত যথেষ্টখিনি দেখা পোৱা গৈছে, সেইখিনি তুমি অলৰেডি যোনখিনি কৈছা কথাখিনি। আ মই আ যথেষ্ট সেইখিনি এতিয়া চ'লাৰৰ কথা কি ক'বা তুমি? এতিয়া বৰ্তমান মানুহৰ এতিয়া কিছুমান এনেকুৱা ধৰণৰ আঁচনি ওলাইছে। যেনে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। তেনেকুৱা ক্ষেত্ৰত আমি বহুতো দেখা পোৱা যায় যে, এই চ'লাৰৰ কথা যে বহুতে চ'লাৰ ব্যৱহাৰ তুমি কি ভাবা এই চ'লাৰ ব্য মানুহে অ শক্তি সঞ্চয় কৰিছে বা সেই কথাটোৰ বিষয়ে তুমি কি ক ভাল হৈছে নে বেয়া হৈছে?
সেইটো ভাল আছে বাৰু এইটো কৰাৰ কাৰণে আমাৰ কাৰণ তোমাৰ পেট্ৰো'ল ডিজেলৰ আৰু হেৰি হ'ব এইটো ৰক্ষা হ'ব আৰু সূৰ্যৰ পৰা ডাইৰেক্ট পোৱা শক্তি মানে কোনো ব্যয় নাই। চ'লাৰ তে ব্যয় হৈ আছে। তাই তাৰ লগাই লোৱাৰ পিছত কোনো কোনো হে বিয়ৰ নাই ব্যয় নাই অকল ইনভেষ্টমেণ্টটো কৰিব লাগে।
হয়, হয়, হয়, হয়, হয়, হয়, হয় নিশ্চিত নিশ্চিত তুমি সেইটো যোনটো কথা ক'ল আ আ আছ আচলতে আমি এইটো কথা মানিব লাগিব যে চলাৰৰ কথা যোনটো কলা হয় নে নে নহয় আ এতিয়া, আ এতিয়া তোমাৰ প্ৰথম কথা হৈ গ'ল, আমি সেইটো কথা কলো লিমিটেড হয়। বা জীৱাশ্ম ইন্ধনসমূহ আমি হেৰি কৰিব লাগে তাৰ বিপৰীতে আমি ইমানখিনি ব্যৱহাৰ কৰিছো হয়নে নহয়?
হয়-হয়-হয়।
অ' এ এতিয়া এতিয়া তুমি এটা মোক কথা কোৱা যে এই এই পেট্ৰল ডিজেল মানে সৃষ্টি হোৱাৰ তুমি কথাটো জানা নেজানা। কেনেকৈ সৃষ্টি হয়।
অ' সেইটো মানে আমাৰ গছ-গছনি মাত তে তলত সোমাই পাঁচ হোজাৰ মান বছৰ, পাঁচ হোজাৰ, চাৰি হোজাৰ বছৰ।
হা-হা-হা এতিয়া আচলতে মানে কি হয়। সেই যোনবিলাক আমাৰ যথেষ্ট যোনবিলাক প্ৰাকৃতিক। দুৰ্যোগ হয় দুৰ্যোগ বিলাকৰ মাটিত। যথেষ্ট বিলাক জীৱ-জন্তু বা জৈৱিক উপাদান মাটিৰ তলত অক্সিজেনৰ অভাৱত থাকি কি হৈ যায়, সেই তাৰ সৃষ্টি হয় হয় ন'।
হয় হয়।
এতিয়া সি কি হয় এতিয়া তেনেকুৱা ক্ষেত্ৰত কি হয় লিমিটেড হৈ যায় বস্তুটো। হয় নে নহয় আৰু ইয়াৰো উপৰি ইয়াৰপৰি তুমি এতিয়া মোক এতিয়া কোৱাচোন বাৰু আমি যিমান পাৰ। এতিয়া পৰম্পৰা-পৰম্পৰাগত। ব্যবহাৰ কৰো চাইণ্টিফিকেলি ধৰা চি এন জি ব্যবহাৰ। কৰিলো বেটেৰী ব্যৱহাৰ কৰিলো। তাৰ কিবা অপকাৰ আছে নেকি মোক কোৱাচোন?
চি এন জি বেটৰী অপকাৰতটো মই এতিয়ালৈকে গম পোৱা নাই। কাৰণ চি এন জি আৰু বেটেৰী পলিউচন নকৰে। সেইটোতো এটা বহুত উ ডাঙৰ সফলতা হিচাপে মই ভাবো কাৰণ বেলেগ যেনে পেট্ৰল, ডিজেল এইবোৰ গাড়ীয়ে বহুত পলিউচন কৰে।
হয়-হয়-হয় আচলতে তাৰ কোনো প্ৰদু আচলতে সহজলভ্য হয়-হয় ন এতিয়া আমি অকমান এল পি জিৰ ফালে আগবাঢ়িব বিচাৰিম। লিকুইড পেট্ৰলিয়াম গেছ তেতিয়া তুমি অকণমান মোক কোৱা লিকুইড পেট্ৰলিয়াম গেছ আৱিষ্কাৰ হোৱাৰ লগে লগে বা আমি ব্যৱহাৰ কৰাৰ লগে লগে। জুইৰ তুলনাত যদি চা আমাৰ এতিয়া যথেষ্ট খিনি আমাৰ সুবিধা হৈছে। হয় নে আৰু লগতে এডভান্স কে যদি চাবলৈ যাম আমি যোনবিলাক ইলেক্ট্ৰনিক হিটাৰ পাওঁ বা ইলেট্ৰনিক আমি যোনবিলাক সেই পেনবিলাক পাও, য'ত আমি ব্যৱহাৰ কৰো সেই ক্ষেত্ৰত তুমি কি কবা? সেই ক্ষেত্ৰত তুমি কেনে কেনেকুৱা ধৰণৰ কথা ক'ব বা জুইৰ জুইতকৈ এল পি জি কিমানখিনি উন্নত বা জুইত জুইৰ তুলনাত তাৰ আমি কিমানখিনি। আমাৰ সুবিধা হয়। বা কিমান খিনি অসুবিধা হয় বা নতুন যোনবিলাক হিতাৰ বা সেইবিলাক পাওঁতে তাত কি অসুবিধা। সুবিধা সেইখিনি কোৱা হ'ল।
সেইখিনি আমাৰ মানে যেনেকে এল পি জি এল পি জিৰ পৰা। আমাৰ বহুত মানে অসুবিধা হয় কাৰণ পলিউচন নহয় প্ৰথম কথা পলিউচন নহয় আকৌ হিটাৰৰ পৰা ডাইৰেক্ট মানে। কাৰেণ্টৰ পৰা হেৰি হয় তাতো মানে বহুত পলিউচনৰ নামেই নাই। মানে হেৰিয়ত এই হিতাৰত।
হয়-হয়-হয় নিশ্চিত ৰূপে হয়-হয় আচলতে সেই সেই কথাখিনি তুমি যোন খিনি ক'লা যে আমি খৰি ব্যৱহাৰ কৰিলে দেখা পালে প্ৰথম কথা খৰি ফ্ৰি লেকে চলা বোলে। হয়নে নহয় আকৌ সেই খৰি জ্বলাবৰ কাৰ খৰিটো এনেও নজ্বলে তাত জ্বলাবৰ কাৰণে হয় প্লাষ্টিক লাগিব। সেই ইন্ধন লাগিব হয়নে নহয়। এতিয়া দ্বিতীয় ৰূপে যোনটো কথা ক'লা যে হিটাৰৰ কথাটো ইলেক্ট্ৰনিক কাপ আ কথা কথা ক'বলৈ বিচাৰিছো তাতোতো অন্যান্য প্ৰদূষণৰ কথাও নাহে। ডাইৰেক্ট আমি বহাই দিলে তাৰ হিটতে হৈ যায়, কাৰেণ্টটো লাগি যায়। এতিয়া অভাৰ অল আমি গোটেইখিনি কথা পাতিলো জীৱাশ্ম ইন্ধন বা পৰম্পৰাগত শক্তি অপৰম্পৰাগত শক্তি। এতিয়া তুমি মোক এটা কথা কোৱা আমি শক্তি বিলাক যে ইমান খিনি ব্যৱহাৰ কৰি আছো। বা কৰি আহিছো বা কৰি যাম সেই ক্ষেত্ৰত আমি শক্তিখিনি সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব ত দিছোনে নাই দিয়া।
এতিয়ালে দেখা পোৱালে কোনো গুৰুত্ব দিয়া নাই। কাৰণ গুৰুত্ব দিয়াহেঁতেন এতিয়া আমাৰ বহুত মানে পৰিমাণৰ হেৰি এতিয়া তুমি যে কৈছিলা কেৰাচিন তেল কেৰাচিন তেল এতিয়া আমি মানে দেখিব নোপোৱাৰ নিচিনা হৈ গ'ল তেনেকুৱা নহ'হেতেন
হয়, হয়, হয়, গতিকে এতিয়া, এতিয়া তুমি এটা কথা কোৱা, এনে আমি অলপ বি-বিজুলী ক্ষে তত গ'লে চাব লাগে এতিয়া তোমালোক ঘৰত তুমি দে কোনোবা এটা লৈ ওলাই গ'লে আমি কিমানখিনি সাৱধানতা অৱলম্বন কৰো। যদি ফেন এখন চলি আছে ফেনখনৰ ফেনখন অফ কৰি থৈ যাওঁ নে, নে আমি ফেনখন চলাই থৈ যাওঁ, লাইট তেটা যদি এনে জ্বলি আহে টা অফ কৰি থৈ যাওঁ নে তে সেই কেতত তুমিও এটা কথা কোৱা যে বিজুলী বা শক্তিসমূহ সংৰক্ষণ কৰা কিমান খিনি গুৰুত্ব আছে কাৰণ এতিয়া আমাৰ শক্তিৰ যিহেতু মানদণ্ডটো বহুত বাঢ়ি আহিছে। সেই ক্ষেত্ৰত মই প্ৰশ্নটো কৰিব বিচাৰিম কাৰণ সময়ৰ লগে লগে তাৰ মানটো বাঢ়িৰ অহাৰ লগে লগে তাৰ উপলব্ধিটো কমি গৈছে বা তাৰ উ হেৰিতটো কমিছ চাহিদাটো কমি গৈছে, সেই ক্ষেত্ৰত আমি সঞ্চয় কৰিব লাগেনে?
সঞ্চয় কৰিব লাগে কাৰণ, ফেন, চেন অফ কৰিব লাগে। এইবোৰ কোনবালে যাওঁ তোমাৰ অযথাকে লাইট চাইট জ্বলাই থব নালাগে। অ ফেন চেনটো এইটো অযথাকে জ্বলাই দিলে শক্তি ব্যয় হয় ঘৰত নাথাকই যদি ইটো কৰিব লাগে নালাগে ন। সেইটো হেৰি অন চন কৰিব তেতিয়া শক্তিটো ব্যয় হ'লে বহুত প্ৰব্লেম হয় মান
আচলতে সেইখিনি কথা আমি আলোচনা কৰিব
অ হয় হয়।
গতিকে আশা কৰিছোঁ আজি আমাৰ এই কথাখিনিয়ে তোমাক মোক যথেষ্ট হেৰি কৰিছে প্ৰভাৱিত কৰিছে গতিকে পুনৰ এটা ন নতুন বিষয়ৰ সৈতে আগবাঢ়িম আমি আলোচনা কৰিম। গতিকে কেনেকুৱা পালা আজি মই মোৰ বোধেৰে ভালেই পাইছা কথাখিনি। হয় হয় হয় ধন্যবাদ আকৌ লগ পাম এদিন